হেল্ল'।
অ।
অ হুন শুনিছ নাই?
ক'ত আছ ক'ত আছ।
ঘৰতে তই?
ঘৰতে মইয়ো।
অ।
ঘৰত মানে পথাৰ চাব।
অ ভাত খালি নে?
খালোঁ খালোঁ।
কিহে কিহে?
ডালি ভাত ডালি ভাত।
অ। পঠা কি পঠা। এতিয়া আমা আমা আধি দিছো।
অ'।
আৰু
আমাৰ আদি নহয় আমাৰ নিজে কৰে খেতি বাতি টো।
উম, হাল চাল নাই।
এ - এতিয়া ট্ৰেক্টৰ হাল বাই আছে তোৰ। প্ৰথম নাঙলে বালে। তাৰপিছত পানীটো এতিয়া জমা কৰিছে পুৰা ৰদ ৰদাবলে। কালি ভিতৰতে মানে পুৰা দি দিব।
অ'।
উ তহতৰ বাম খেতি কৰেনে নাই?
হয়নে?
বাম খেতিটো বাম খেতি বিলাক আলু, পিয়াজ, নহৰু
অ' অ' এইবোৰ ঘৰতে মানে বাৰীত
অ' অ'।
মানে ঘৰত। মানে অ' সেইটোৱে আৰু।
এগ্ৰিকালচাৰতো বহুত পইচা তো।
উম তাকে অ কৰিব জানিব লাগিব।
কৰিব জানিব লাগিব আৰাম মানুহ কিমানটা মাছ চাছ পুহিয়েই কুটি পুটি হৈ আছে তো।
অ আকৌ এই আমাৰ অ' এইফালে মানে। এ মাহে লাখত পায় আৰু। প্ৰফিত মানে মাহে লাখত হয়।
কোনটো পুখুৰী পা নে?
নহয় মাছ।
পুখুৰী পায় নে?
মাছৰুম।
ন'? উম উম উম। এইটো বৈটছে বহুত দূৰত এক্সপৰ্ট হৈ থাকে ন?
অ' এইফালে অৰুণাচলে।
অহ। অই, অহ দীপক দা হা?
শুন আক' কালি শুন আক' এটাই মানে খাত্ৰী যে খাত্ৰী
অ', অহ। তাৰপিছত ক?
সেই সেহেঁতৰ এদিনো - এদিনো কি বুলি কয়, চাৰি লাখ মান বিকিয়ে যায় এদিনতে।
কিহৰ?
তই ভাৱ। এ গেলামালৰ দোকান। এনেকুৱা ডাঙৰ আৰু মাৰ্ট। টাইপ মানে।
ক'ত হেৰিয়ত, এই এইটো কি বোলে অৰুণাচলত?
অৰুণাচল।
জিকিম কলে জিক
কিবা এটা আছিলে মুঠতে। উম, তেনেকুৱাই কিবা। তেনেকুৱাই কিবা। কি মানে দুটা ফ্ল'ৰ ওপৰত কাপোৰবোৰ এনেকে পাই নেকি? তলত মানে গেলামালৰ দোকান। একেটা মালিকে। এদিনত চাৰি লাখ মানকে মানে বস্তু হেৰি যায়। তই এদিনত কমেও এক লাখ টকা হলেও সি পায়েই।
উম, কই লাখ বেছি থাকিব। এইবিলাকৰ মাৰ্জিন থাকেতো।
উম, ন'? একেবাৰে এক খটা-খাটি প্ৰফিটটো কৈছোঁ মই।
অ' - অ'।
উম। তো ভাব আকৌ, মাহে এতিয়া কমেও কিমান বাঢ়িব।
ত্ৰিশ লাখ।
উম। পথাৰত আৰু ইয়াত নাই নহয়। সেই হা- হা?
পথা- পথাৰ বোলোঁ দূৰ পাওঁ, ইয়াত নাই।
অ' আনে কিবা বুলি কয় বুলি
অ' মানুহে বোলো এতিয়া কয়, এতিয়া চাকৰিটো চবতকে ভাল বুলি। যদি তই ভাল কে দো- অ' বিজনেছ এটা ছেটাপ কৰ', তাৰপিছত তোৰ চাকৰি কেলে? এতিয়া তোৰ ত্ৰিছ লাখ টকা দৰমহা দিয়া চাকৰি কি আছে নো?
উম। সেইটো হয়। কিন্তু মানে- বোল হ'ব লাগে আ ডাইৰেক্ট মানে বিজনেছত গ'লেও নহয় মানে, নিজৰ যদি পইছা নাথাকে।
হ'ব দিয়া। মালিক যদি কৰি থাকিলে ৰক্ষা উম - উম, তাকে।
মাতটো ভালকে অহা নাই।
অ' মাতটো অ', ভাত-চাত খোৱা-বোৱা কৰিলি নেকি?
ভাত খালোঁ বাৰু। তই?
খালোঁ - খালোঁ। দেটাহঁত ঘৰত আছে নে? ভাড়াৰ আজিকালি ল লক্ষীমপুৰ হে।
তাত থাকি লয় নেকি?
অহা-যোৱা কৰে।
অ' - অ'। অ' তাকে সুধিছোঁ আহিলে নাই বুলি।
অ'। এই এতিয়া এক্জাম চলি আছে। ছেকেণ্ড চেমিষ্টাৰ ফাইনেল এক্জাম চলি আছে। পঢ়ি আছে। সেই সোমবাৰলৈ আছে নে। সোমবাৰ চাই যাম।
অ', এন এল'ত জিমো আছে, গম পাৱ নাই? ভাল জিম এটা আছে- ভাল জিম এটা আছে আমি নেদে দেখিলোঁ মানে। ফটো দিছিলে এটা চিনেমাৰ ৰাই আক' মানে সেইহত, সেহঁতৰ গোটেই মানে ষ্ট্ৰাকচাৰটো আছে লিখি থোৱা আছে, তাতো আছে মানে।
প্ৰাইভেট নে কি? নে কলেজৰ ফালৰ পৰা দিয়ে সেইটো?
এ- অ' হেতৰ কলেজৰ কেম্পাছৰ ভিতৰত।
অ' - অ' - অ', কৰিব পাৰিবি তেতিয়াহলে।
উম, ফিল্ডৰ কাষত।
অ'।
এ আমি যে খোজকাঢ়ি যে আহি আছিলোঁ, তাৰ ওচৰত যে গাৰ্লছ হোষ্টেল কেইটা যে পাৰ হৈ, বাস্কেটবলৰ কোৰ্ট এখন যে আছিলে? সেইটোতে আছে। অ সেইচুকটোতে আছে।
অ অ। অহ। ডিব্ৰুগড় ইউনিভাৰ্চিটিটো ভাল জিম এটা আছে আকৌ।
যিমান যিমান সেই বডিবনাই হেটি।
অ কম্পিটিশনে পাতে।
মিষ্টাৰ ডিব্ৰুগড় ইউভাৰ্চিটি, মিছেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেকে। এ।
আকৌ এইবিলাকো কম্পিটিশন বিলাক হয়, খেলৰ আৰ্মৰেষ্টলিং হব তেনেকে।
উম, অ তেনেকুৱা হলে। তাকে। চাৰ তাকে ধৰি।
উম।
আছে ন। কেম বহুত ডাঙৰ মানে মও সিদিনা। হা।
এন চি চি টো কথা কি ভাবিলি? এন চি চি।
অ থাকি ল'বগে লাগিব। যাবই লাগিব চাগে মানে নগলে ইমান। যোন কেইটা তোমাৰ যায় সেতকিতাক হে ভাল চান্স পাই। দুজন মানে তাতে চাই মানে হেৰি কে। এনেকে আহিব পাৰিছ নাই মানে আৰু যোগাৰ কৰিব পাৰে নাই? সেইটোৱে।
নিজ ঘত প্ৰেক্টিছ কৰা আকৌ। তই আজিও নুঠিলিয়ে, মই উঠিছো।
আকৌ সেই এ নহয় আজি বৰষুণ পৰিলে আ। পতো উঠিছোৱেই।
অ অ।
মই জোতা আনি মুখোৱা আগত মই শুই উঠিয়ে যাতে জুতাজো দেখো। আনি থৈছোঁ জোতা, গম পাৱ নাই। জোতা আনি একদম চকিখন থাই পেলাই বিচনা কাষত লগাই থৈছে। নুঠিলেই জোত ও দেখিছো আউ কাগজ এখনত সিথৈছো। এনে কিবাই। ৰাণ অৰ এন চি চি গনা লি বুলি লোঁ। সেইটোও দেখিছো, খাই আৱ বছৰটো চালো আৱ, হ'ল আউ। অ বহুত জছত উঠিছে মানে আজি।
গম পাইছে।
তাৰছত তই চাই চাৰিটাত ফোন কৰিছ নেকি? মই চাৰিটা পঞ্চল্লিশ এলাৰ্ম দি থৈছিলো আকৌ।
অ চাৰে চাৰিটাতে ফোন কৰিছোঁ অ।
অ, মই আকৌ চাৰে চাইটা পঞ্চল্লিছলে এলাম দিছিলে সেইখন। মই ফোন ওচৰত নাই আৱ চাইলেন হৈ থাকে যে।
অ। এ বহুত দিনৰ বহুত দিনৰমুৰত আজি তুমি। বহুত ভাগৰ। অ আহি পেলাই আকৌ মই শুই থাকিবলে আ চাৰিশ বিশ মিটাৰ অ।
অ ভালেই দেখোন ক'ত বাৰু জেগাটো?
কঠাজান কঠাজান।
অ কোন দখৰ ম! কোন দখৰ কঠাজান? মানে এফ চিয়াই ফালে, এফ চিয়াই ফালে নে সিফালে?
মানে সেই উম বিপিয়া চাইডে তহতৰ ঘৰ পৰা?
নহয় নহয় আমাৰ এই তাতিপাহা ষ্টেচনৰ ফালে।
অ সেইটোৱে কৈছো এতিয়া এফচিয়াই ফালে।
অ এইফালে এইফালে অ।
অঁ মই সেইটো কথা কৈছো মানে কোন ফালে দি যায়। উ কি কি কিহত গলি চাইকেল নেকি?
এ নহয় স্কুটি লৈ আহিছিলোঁ।
কাৰ স্কুটি?
এ লগৰ এটাৰ সি এছ এছ কি কাৰণে দিব। এ লগৰ এটাই সি এছ এছ চি কাৰনে জুজি আছে, ডাঙৰ
অ সি নেকি এক্সাজ পাছ কৰিলে নেকি?
এক্সাম পাছ কৰিলে অ নাইন্টি টু।
ৰিজাল্ট দিয়াই নাই।
ৰিজালট দিলে এছ এছ চি জি‌ ডিটো নহয় নহয় এছ এছ চি টোহে আগৰ বাৰ।
সেইটোৱে কৈছো খাত্ৰীও দিছিলে খাত্ৰীও দিছে ৰিজাল্ট দিয়া নাই। এক্সাম দিছ এ জুনৰ চাৰি তা চাৰি এ সেইটো ৰিজাল্ট নহয়। সিঢ মানে‌ এইটো প্ৰেদিকচন কৰিছে কত কিমান নম্বৰ পাব, সি মানে নাইন্টি টু যে পাইছে সেইটো মা এই এল জি লেট আছে সি। জেনেৰেল নে অ বি চি? জেনেৰেল নে অ বি চি? ইউ এইটো চকু মুদি পাব তেতিয়া হ'লে। চকু মুদি পাব বোলো, সি ৰানিঙত আহিলেই হ'ল। ভাল নম্বৰ পাইছে আকৌ নাইন্টি টু গম পালি নাই?
তাকে বহুত ভাল নম্বৰ পাইছে।
অ সি ছেভেন্টি মান অনা হ'লে হৈ যায়।
উম।
কাট-আউট বেছি নাযায় নহয় ছিক্সটি ছিক্সটি ফাইভ এনেকুৱাহে যায়। মই অ বি চি এনেকে জেনেৰেল আৰু জেন অ বি চি হৈ লাভ নাই।
উম।
মই আজিলৈকে এখন ক'তো এখন ফ্ৰমটো অ বি চি দি পোৱাই নাই মানে অ বি চি অপশচনে নাথাকে চব অ বি চি এন চি এল বুলি থাকে না সেইকাৰণে জেনেৰেলে দিবলগীয়া হয়, আকৌ টো যদি অ বি চি এন চি এলটো কৰ' অক তই অ বি চি এন চি এলৰ চাৰ্টিফিকেট দে খাব লাগিব সেইটোটো মোৰ ওচৰত নাই।
উ অঁ।
কিন্তু আমাৰ ডাঙৰ ডাঙৰ মানে মোতকে এতিয়া সিহঁতি মানে এতিয়া চাকৰি পালে এম এ পাছ কৰিলে, যিমান মানে সেইটো বেডছৰ আছে সিহঁতি চবেই কিন্তু অ বি চি এন চি এল উলিয়াই ল'লে ক তেতিয়া ইলিগেলকে তেতিয়া।
এন চি এলটো কেনেকে উলিয়াই নো?
এ এন চি এল মানে কি কি বস্তু ত বেছি হ'ব লাগিব প্লাছ মানে ইনকাম কম হ'ব লাগিব।
অ অ অ।
এপ্লাই কৰিলে পাবি যেনেকে জেনেৰেলৰ এ থাকে তেনেকে এনচিল থাকে।
অঁ অঁ।
তেনেকুৱা কথা।
উম উম।
কি কি কিহ মানে এই।
নাজানো দেই।
অ
চি আৰ পি এফ দিমগে নেকি এ চি আৰ পি এফ দি থৈছ
অ ভালে চি আৰ পি এফত তোৰ দৰমহা বেছি হয়। উম উম চি আৰ পিএফত জান নাই গাছটিং যদি পষ্টিং হয়। চি আৰ পি এফ চি আৰ পি এফ
চি আৰ পি এফ মানে সেই পৌস্তীংৰ দৰমহা মানে ধৰি লওক এতিয়া যদি কাছটিংত যদি